হেল্ল'।
অ হল নাই তোৰ? ৰেডি হল নাই?
গৰু বান্ধি আছো।
কিমান টাইম দ, কিমান টাইম যাবা।
তোৰ এতিয়া বাজিছে, ইমানটো ন তোৰ থাৰ্টি, ফৰটিল আজয়ী হৈ যাম
নমাই আহিলি নহয়, ইছ।
অ হেৰি
শুনিছ নাই এই লগৰটো আহিলে নহয়? এ এইটো হেৰি হ'ল, বাদ দে।
নাই হোৱা বাদ দিলো। নহয় সেইটো একো নহয়।
উম অ অ অ অ, তাৰপৰা কি হেৰি হেৰি বোলো এই কিবা এচাইনমেন্ট লিখিলি নাই?
তহত আহিব পেলাই নামঘৰ ওচৰত ৰবিহি। না আৰে কাৰেণ অহা গম পাঅ নাই
অ কৰিলি বাৰু মই গম পাইছো।
এ নহয়, শুন আকৌ?
অ।
কালি মোৰ ভাগৰ হেই গুগুল মেপত ফটো মাৰিবলৈ নহলে নহয়
কি, ৰেগুলাৰ মাৰিব লাগে নেকি?
অ টো, দে ওৱান, দে টু কৰি মাৰিব লাগিব নহয়।
অ হেৰি কৰিলেই হ'ল দেখোন তাৰপৰা আজিয়ে দুটা মাৰি, তাৰপৰা ডেটটো চেঞ্জ কৰি দিলে হই গল চোন।
এনে পাৰি কিছুমান ফটোত ডেটটো চেঞ্জ কৰোঁতে মুখখন চেঞ্জ হৈ যায়।
আচ্ছা, এই ইমান মাৰিব নালাগে চাগে চাৰিটা, পাঁচটাহে মাৰিব লাগে ত', এতিয়াতো ধৰি লও এ পোন্ধৰ দিন কৰি পোন্ধৰ দিনে মাৰিব লাগিব নেকি?
অহ, পোন্ধৰ দিনত পোন্ধৰটা ফটো লাগিব আমাক।
হেৰি কৰিবি এ ইফাল
হা হা? কি হল?
তেনেকুৱা?
কি হল?
এ তই হেৰি কৰ, তই ৰেডি হ আমি গৈছো। হ'ব, হ'ব দে।
হ অ।